হয় পাইছো অহ '।
অহ '।
এ এনেই অলপ অ বি এনেই অলপ শুব
অহ, অহ, শুই আছা ন। এ মই এনে বহি আছো ফেনৰ তলতে। তাকে যিহে গৰম পৰিছে গম পাইছানাই?
উম।
অহ, বাকী হেৰি ভাত-পানী খালা? খালো অহ '। আহ। কিহে খালা?
এয়া ভাতো ৰঙালাও চবজিয়ে খালো।
অ, অ, অ'। অ ৰঙলাও চবজিৰে খালা ন। ময়ো তোমাৰ সেই আমাৰ মানে আ আজি পোলাও বনাইছিলে গম পাইছা নাই। অ তাকে
অ অ অ অ অ'।
ত হেৰী নহয়
ভালে অ। ভালে, ভালে।
অ, অ'। অ অ'। তাকে, তাকে। হেৰি নহয় এই কথা এটা গম পাইছা নাই? আজিকালি, আজিকালি ইন্টাৰনেটটো বহুত শ্ল হৈছে দেখি
অ' অ' ময়ো লক্ষ্য কৰিছো
অ! অ তাকে কি হৈছে জানো নেটৱৰ্কটো ইমান শ্ল' মাৰিছে তোমাৰ। মাজে মাজে,
অ,
তাকে কিনো হৈছে। জানো মই একো বুজিবই পৰা নাই ত তোমাৰ হৈছে নাই বাৰু এনেকুৱা।
মা উম উম!
মোক, মোৰ লগতে মই ভাবিছো অকল মোৰ লগতে হৈছে নেকি এতিয়া তোমাৰ লগতো হৈছে। ন
হৈছে হৈছে।
তাকে তাকে এই মই নিউজ এটা পাইছিলো নহয় গম পাইছা নাই আৰু তোমাৰ অ মানৰ পিছ, ইণ্টাৰনেট বন্ধও হৈ যাব পাৰে বুলি আচলতে সেইটো কিমান কিমান সঁচা। নে নাজানো বাৰু দেই কিন্তু মানে নিউজ এটা পাইছিলো মই এনেকে আৰু কেইদিনমানৰ পিছত ইণ্টাৰনেট বন্ধ হৈ যাব বুলি। যা জানো জানো এতিয়া মানে কেলে হেৰি! মানে তোমাৰ ইণ্টাৰনেটটো আচলতে তোমাৰ মাটি মানে তনি মানে সাগৰ চাগৰ তলেদিহেহে গম পাইছা নাই, তাকে এটা কিবা ৱাৰ চোৱাৰ কিবা হেৰি হৈ গ'ল নেকি। ৱাৰ মানে, ৱায়াৰ বিলাক মানে ফাটি গৈছে নেকি সেইকাৰণে ইণ্টাৰনেটটো কমিছে। হ'বলা, তাকে আজিকালি আজিকালি গোটেই যুগতটো আচলতে ইন্টাৰনেটৰ। গম পাইছা নাই অঁ তাকে এতিয়া কি অঁ ইন্টাৰনেটৰ ফলত এতি গোট মানুাক, তাকে আমাৰ, ইণ্টাৰনেটৰ লগতে জড়িত ইণ্টাৰনেটৰ ফলতে, তোমাৰ ই মানে এজনে আনজনৰ সতৈ কথা পাতিব পাৰে। ফনত সেই তোমাৰ সেই, দূৰ দূৰণি মানুহৰ সতে
হয় হয় হয়।
তোমাৰ এতিয়া এতিয়া তাকে ইণ্টাৰনেটতটো যদি কেনেবাকে গুচি যায় তেনেহ'লে মানুহটো হাৰা খাচটি
হয়তো, হয়তো কিয়নো নহয়
তেতিয়া এতিয়া তোমাৰ অঁ পৃথিৱীৰ সকলো মানুহে আচলতে ইণ্টাৰনেট নহলে থাকিবই নোৱাৰে। গম পাইছ নাই। এতিয়া তোমাৰ অঁ এইটো এতিয়া তোমাৰ এইটো বহুত ডাঙৰ সেই প্ৰব্লেম হৈ যাব নহয় ইণ্টাৰনেট তটো যদি কাটি দিয়ে আচলতে মানে কি হয় গম পাইছানে নাই মানুহ অকল ইণ্টাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হ'ব। অ মানুহ আচলতে অ এতিয়া তোমাৰ মানুহে নিজৰ কথাও অকমান হেৰি কৰিব লাগে আচলতে অ সকলোত উঠচলতে আহ ইণ্টানেটত ডাইৰেক্ দি দিব নালাগে। গম পাইছানে চানয় অ' তোমাৰ অ' ইণ্টাৰনেটৰ প্ৰতি আমি মানে গুৰুত্ব অকমান কমাই
কমাই দিব লাগে। বৰ্তমান সময়ত নৱপ্ৰজন্মই ইণ্টাৰনেটৰ মাজতে সোমাই
অ অ ইণ্টাৰনেটৰ মাজতে সোমাই থাকে। এতিয়া তোমাৰ কি হয় তোমাৰ ইণ্টাৰনেটত ফোনত তো তোমাৰ হেৰিও আছে মানে, ভাল ইণ্টাৰনেটৰ ভাল দিশো আছে বেয়া দিশো আছে গম পাইছা নে নাই। অ এতিয়া তোমাৰ আকৌ ই অ ইণ্টাৰনেটৰ ফলত কি হয় মানে সেই টাৱাৰ বিলাক টাৱাৰ টাৱাৰৰ টাৱাৰবিলাক যে এতিয়া বহাইছে যে নতুন নতুনকৈ টাৱাৰ বিলাকৰ ফলত কি হৈছে তোমাৰ যিকন ঠাইত বহাই তাৰ পৰা তোমাৰ এক দুই কিলোমিটাৰলৈকে একো ভালকে পাচলিয়ে নহয় গম পাইছা নাই মানে সেইটো তোমাৰ আকৌ তাৱাৰ পৰা মানে খেতি বাতিটো কমি গৈছে টাৱাৰ বিলাক বহোৱাৰ ফলত অঁ মাটিৰ মাটিৰ মাটিৰ উৰ্বৰা যিটো শক্তি উৰ্বৰা শক্তিটো কমি গৈছে অঁ তাৰ পিছত তোমাৰ আকৌ কি অঁ আকৌ কি হৈছে সেই ইণ্টাৰনেটৰ টাৱাৰ বিলাকৰ পৰা মানে যি- যিটো ৰেডিয়েচন উলায় ৰেডিয়েচন ওলাল ৰেডিয়েচন কি হৈছে মানে তোমাৰ যিবিলাক পশু-পক্ষী, সেই প মানে আচলতে সেই চৰাইবলাকৰ আচলতে
হয়-হয়-হয়।
বহুত, বহুত চৰাই আমি টো হৈছে আৰু তোমাৰ অ' এতিয়া, এতিয়া মানে তোমাৰ বহুত মানে আ চৰাই আমাৰ ইয়াৰ পৰা বিলুপ্তিও হৈ গৈছে গম পাইছা নাই, তাকে তাকে এতিয়া তোমাৰ মানে কি গম পাইছা নাই এতিয়া এইবিলাক বেয়া। মানে। আচলতে ভাবিবলৈ গ'লে বহুত বেয়া লাগে গম পাইছা নাই। মানে তোমাৰ এতিয়া তোমাৰ চাবা, এতিয়া তোমাৰ, এতিয়া তোমাৰ ফাইভ জি যুগ হয়-নহয় আগতে তোমাৰ যেতিয়া ফৰ জি যুগ আছিলে, এতিয়া তোমাৰ ফাইভ জি যুগত তোমাৰ কি হৈছে এতিয়া প্ৰাকৃতিক পৰিৱেশ তোমাৰ দেখিছাই তুমি এতিয়া বৰ্তমান প্ৰকৃতিৰ ৰূপ দেখি দেখিছা তুমি। কি হৈছে হয়, নহয় অ' প্ৰকৃতিৰ তুমি যে দে দেখিছা এতিয়া তোমাৰ সকলো জলবায়ু চেঞ্জ হৈছে। জলবায়ু পৰিৱৰ্তন ঘটিছে প্ৰ-প্ৰকৃতি সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছে। গম পাইছা নাই প্ৰকৃতিৰ আচলতে যি ভাৰসাম্য অৱস্থা এতিয়া প্ৰকৃতি আচলতে সেই ভাৰসাম্য অৱস্থা নথকাই হৈ গৈছে, এতিয়া তোমাৰ ইমানেই প্ৰকৃতি চেঞ্জ হৈছে অ' এতিয়া তোমাৰ ইমানেই প্ৰকৃতি চেঞ্জ হৈছে যে তোমাৰ যিটো সময়ত বৰষুণ আহিব লাগে সেইটো সময়ত ৰ'দ-ৰ'দ দিয়ে আকৌ, যিটো সময়ত ৰ'দ দিব লাগে সেইটো সময়ত বৰষুণ দিয়ে আকৌ তোমাৰ এনেকুৱা হয়, যিটো সময়ত তোমাৰ অ' গৰম আহিব লাগে সেইটো সময়ত সময়ত ঠাণ্ডা আহে আকৌ যিটো সময়ত ঠাণ্ডা আহিব লাগে সেইটো সময়ত গৰম, গৰম আহে মানে তোমাৰ ক সিটো সম্পূৰ্ণৰূপে মানে উলট-পালত হৈ গৈছে গম পাইছ নাই। আচলতে অ' ইয়াৰ-ইয়াৰ ফলস্বৰূপে আমি আচলতে সেই অ' আমি ইণ্টাৰনেটৰ ফালেও যাও বাৰ মানে ইণ্টাৰনেটো এটা কাৰক হয় আচলতে আমাৰ সেই প্ৰকৃতিৰ ভাৰসাম্য অৱস্থাটো আহ, মানে ভাৰসাম্য অৱস্থাত নথকা আচলতে কাৰক হয় এটা ইণ্টাৰনেট, ইণ্টাৰনেটক আমি তেনেকে দুখ দিব পাৰো। আৰু তোমাৰ এতিয়া তোমাৰ ফাইভ জি যুগত তোমাৰ এই প্ৰকৃৃত অৱস্থা দেখিছা তুমি বৰ্তমান মোৰ নকলেও হ'ব কিন্তু ফৰ জি যুগত আ ইমান ক্ষতি হোৱা নাছিলে, ফাইভ জি চিনাকৈ ফৰ জি যুগত ইমান ক্ষতি হোৱা নাছিলে, অ। সময়ত আচলতে প্ৰকৃতি অ ফৰ জি লৈ যে প্ৰকৃতিৰ ভাৰ- সময় বৱস্থাত টো, অ অলপ আচলতে নিয়ন্ত্ৰণত আছিলে, কিন্তু তাৰ আগত, অ তাৰ আগত যেতিয়া থ্ৰি জি আছিলে থ্ৰি জিত তোমাৰ এইটো থ্ৰি জিত টো তোমাৰ প্ৰকৃতিখন একদম সম্পূৰ্ণৰূপে ভাৰ সময় ব্যৱ আছিলে, তাৰ তাৰ আগৰ যেতিয়া টু জি আছিলে টু জিটো তোমাৰ একদম বহুত বহুত ধুনীয়াকে আছিলে মানে প্ৰকি অ। প্ৰকৃতিৰ মনোমোহা দৃশ্যসমূহ আমি অ আমাৰ গাঁৱতে আমি দেখিবলৈ পাওঁ, কিন্তু তোমাৰ যেতিয়া তোমাৰ অ ইণ্টাৰনেট যেতিয়া অহাই নাছিলে তেতিয়া তোমাৰ আমাৰ আচলতে গোটেই টিভিখনে গোটেই থিৱীখনে অতি মনোমোহা হৈ গৈছিলে গম পাইছে নে নাই মই একদম বহুত ধুনীয়া, ধুনীয়া হৈছে। আছিলে আমাৰ গাওঁ বিলাক বহুত ধুনীয়া আছে আছিলে প্ৰকৃতিৰ যি ৰূপ প্ৰকৃতিৰ ৰূপটো আচলতে বহুত ভাল আছিলে কিন্তু তোমাৰ এতিয়া যেতিয়াই ইন্টাৰনেটৰ এতিয়া পৰা ইন্টাৰনেটৰ আৱিষ্কাৰ হৈছে। তেতিয়াৰ পৰা আচলতে আমাৰ সেই প্ৰকৃতিৰ যি ৰূপ আচলতে ৰূপৰ বিনষ্ট হো আছে গতিকে তোমাৰ এতিয়াতো সেই ইণ্টাৰনেটৰ ফলদে ইমান বহুত আচলতে মানে প্ৰব্লেম। ইণ্টাৰনেটৰ ফলত। বহু তপ্ৰব্লেম এতিয়া টো বোলে পাইছে মানুহে হয় হয় অ তুমি তুমি তাৰ বিষয়ে এতিয়া কি কবা মানে ইণ্টাৰনেটতো এ আমাক সহায় কৰিছে নে নে আচলতে আমাৰ ধ্বংস দিশে লৈ গৈ আছে। ত আপুনি কি কবা ইয়াৰ বিষয়।
একচুৱেলি
আহ ফালৰ পৰা চাব গলে আমাক আহ।
হয়।
আ ব বহুতো উম অ দিনীয়া কাম আমাৰ বহুতো সন্দেহ। সময়ৰ ভিতৰতে আৰু বহুতো কম সময় দ্বাৰা আৰু ইণ্টাৰনেটত
নিশ্চয়
সেইবাবে আমি বিষয়ে এই জাগাটো কাৰণে জানিব পাৰি ইন্টাৰনেটতটৰ ব্যৱহাৰ সেই ব্যৱহাৰৰ প্ৰভাৱ বেছি ব্যয়ৱাৰ হৈছে যাৰ ফলনি নতুন নৱপ্ৰজন্মৰ অঁ বৰ্তমান সময়ত যি ল'ৰা ছোৱালী সেই তেওঁ অকল দেখা পোৱা যায়।
হয় হয় হয় হয় হয়
আৰু চাবলৈ ব্যৱহাৰ কৰিব লাগে। যা এ আমি ছবৰোএটা
তেনেকে ভাল আৰু বেয়া দিশ এইটো বাদ দিয়া আমি সদায় ভাল দি
হয়
লব লাগিব যাতে বেয়া দিশৰ পৰা আমি সকলোকে দূৰত ৰাখো।
হয় হয়, এতিয়া আপুনি কৈছে ইণ্টাৰনেটৰ আচলতে ভাল বেয়া দুইটা দিশ ঠিকে আছে আচলতে ইন্টাৰনেটতে বহুত কাৰণত সহায় কৰিছে। আপুনি কৈ গৈছে। যে আমি কি হয় আমি অঁ দেখো আচলতে এখন দেশৰ এখন দেশৰ পৰা বেলেগ এখন দেশলৈয়ও আমি ফোন কৰিব পাৰোঁ টেকনলজি এতিয়া ইমান উন্নত। আমি এখন দেশৰ পৰা এখন দেশলৈ তোমাৰ এনেকে মুখামুখিকৈ চাই ভিডিঅ' কলত আমি এতিয়া বৰ্তমান কথা পাতিম। পঠিয়াব পাৰো গতিকে সেইটো আচলতে সম্ভৱ হৈছে ইণ্টাৰনেটৰ জহত হয় অঁ আমাৰ আচলতে এটা ফোন কৰিবলৈ আমাৰ এক এক ছেকেণ্ড নালাগে একছেকেণ্ডত এখন দেশৰ পৰা আন এখন বা অঃ ইণ্টাৰনেটৰ জৰিয়তে সেই সংযোগ হৈ আমি ধুনীয়াকৈ খা খবৰ লব পাৰো কথা কথা পাতিব পাৰো ধুনীয়াকৈ কিন্তু আচলতে সেই আগৰ সময়ত আচলতে আমি চিঠি পঠিয়াব লগীয়া হৈছিল আচলতে অঁ দেশৰ ভিতৰত হেঁ দেশৰ ভিতৰতে আচলতে এখন চিঠি তাত গৈ সেই কেইজন মানুহক পোৱালে তাত হয়তো তোমাৰ এমাহ তোমাৰ সময় লাগি গৈছিল গতিকে সেইফালৰ পৰা চাবলৈ গলে আমাৰ ইন্টাৰনেটে বহুত সহায়ো কৰিছে আৰু বৰ বৰ্তমানটো এ আইৰ যুগ তোমাৰ এতিয়া এ আই আহি গৈছে সকলো মানে মোবাইলতে এ আই আছে এতিয়া বৰ্তমান ইয়াৰ ফলত এ আই আমাক বহুত সহায় কৰিছে বাৰু নকৰা নহয় অঁ আমাৰ শিক্ষাৰ ক্ষেত্ৰত এ আই বহুতো সহায় কৰিছে অ' ইণ্টাৰনেটৰ জহতে আমাৰ অ' অ' আমি ভালকৈ ধুনীয়াকৈ সকলো কাম কৰিব পাৰো অঁ গতিকে সেই ইণ্টাৰনেটৰ আমাক বহুত সহায় কৰিছে গতিকে আমি সেয়ে চাব লাগিব আমি ভাল বেয়া দুইটা দিশে চাব লাগিব এফালে যদি আমাৰ ভাল আমাক সহায় কৰিছে তেনেহলে আনফালে আমক বিপদো কঢ়িয়াই আ ছে গতিকে আমি সেই দুইটা কথা আমি ভালকৈ লক্ষ্য কৰিব লাগিব। অ অ গতিকে আমি সেই তাৰ, ওপৰত আমাৰ সেই জন, সাধাৰণৰ ওপৰতো জনসাধাৰণ সজাগ হোৱা উচিত। গতিকে সেইখিনিয়ে কথা খিনি তাক, আজি বোলো অকমান ইন্টাৰনেটৰ ওপৰতে অকমান কথা পাতো বুলি ভাবিলো হয় হয়। তাকে এতিয়া আজিলে ৰাখিছো আৰু দিয়া। হয় হয়! বাৰু বাৰু